হেল্ল'
হেল্ল'
অব্ৰ
কোৱা ব্ৰ কি কৰি আছা
এয়া জাষ্ট ঘৰ পাইছোহি ওলাই গৈছিলো অলপ চুইমিং কৰিব গৈছিলো গৰম যে বহুত
আহ আজি বহুত গৰম দিছে বে
বেয়া গৰম
কছো নহয় একে মুখপে একেবাৰে কৰবালৈকে ঘামিছে
টা লাগে হাতত ন এনেকা গৰমত
হয় দিয়া
ঠাণ্ডা বটল এটা লাগে হাতত
বহুত বেছিয়ে গৰম গৰম আছে নাই আজি
একদম
কি কবা মানে ক'ত গৈছিলা ওলাই পেলাই অ ঘৰতে ঘৰতে ক'ত গৈছিলা
মই তোমাৰ এই ঘোৰা মাৰি ফালে গৈছিলো তাতে চুইমিং কৰা প্লেছ এটা আছে চিনি পোৱা
হা হা
সেই ঘোঁৰা মাৰিজে গৰৈ মাৰি আগত
উম যোৱা নাই বাৰু
গৰৈ মাৰি ফালে মানে এটা প্লেচ আছে প্লেচটোত মানে সাঁতোৰা জেগা এটা আছে ভাল পুখুৰী ডাঙৰ এটা চাফা পুৰা আহ তাতে গৈছিলো
আচ্ছা আচ্ছা
হাতুৰিলো অলপ কিবা কিবি এটা খালো
ঘৰতকে আহিছেহে নি
হা
ঘৰত কি আহিছেহে নেকি
অ এই জাজ ঘৰ আহিছো য়ে এইফালে গাটো ধুলো ঘ খাম এতিয়া লাহেকে
তোমাৰ
মোৰ খোৱা বোৱা মোৰ খোৱা বোৱা হোৱা নাই বাৰু বৰ্তমান হ'ব আৰু
উম হম
ৰাতিপুৱাতে খালোঁ পানী খালোঁ এগালমান ঠাণ্ডা পানী পূৰা খালোঁ হা নাই মা মানে কালি মানে গুৱাহাটীত গৈছিলে আহাই নাই আজি আহিবহে ৰাতিলে, তেতি
অ অকলে আছা নি?
নাই মই আছো, তাৰপিছতে ভাইটি এটা আছে, তাৰপিছতে ভন্টি আছে।
পাৰ্টি এটা কৰিব পাৰি দ ন ওপৰত কোনো নাই যদি
ধ
ঘৰত কোনো নাই যদি পাৰ্টি এটা কৰিব পাৰিলো হয়
পাৰি পাৰি কিয় নোৱাৰি পাৰি
ন কি কোৱা
ৰাতিলৈ বৌ ফাৰটি আছে বাৰু আহি যাবা
বহুত দিন হ'ল যোৱাও নাই তোমালোকৰফালে
আহিব পাৰা ধুনীয়াকৈ আহি পেলাই ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ যাব পাৰা ন
উম
তোমাৰ ঘৰটো কোনখিনিত পৰে
হা
তোমাৰ ঘৰটো কোনখিনিত পৰিছিলে বোলে
মোৰ মোৰ
অ তোমাৰ
অ মোৰ তোমাৰ মিছন চাৰিআলে
তেওঁ
মিছন চাৰিআলক মোৰ
আচ্ছা
কোৱা
বহুত গৰম লাগিছে বে থাকিব পৰা নাই দিনটো তিনিবামান গা ধুলোঁ হা এইফালে মিছামাৰী ডাইৰেক্ট মিছামাৰীত যোৱা নাই
মিছামাৰি নহয় মিছন চাৰিআলি মিছন চাৰিআলি মিছন মিছন চাৰিআলি
অ' মিচন চাৰিআলি নাই-নাই সেইফালে যোৱা নাই।
সেইফালে আহা নাই তেজপুৰৰ ফালে
তেজপুৰৰ ফালে সেইফালে যোৱা নাই, তেজপুৰ মেইন তেজপুৰত গৈছোঁ কিন্তু সেইফালে যোৱা নাই। কোনোবা আহিছে নেকি?
হম
কোনোবা আহিছে নেকি?
বুজা নাই ভালকৈ কোৱা।
কোনোবা আহিছে নেকি বোলো।
নাই মই ভাইটি কেইটা ওচৰত আহিছিলোঁ সিহঁতৰ কিবা প্ৰজেক্ট কৰিছে, চাব আহিছোঁ তাকে।
অ'-অ' এনে তুমি পঢ়ি আছা ন'?
নাই মই জব কৰি আছোঁ মোৰ নিজৰ পাৰ্লাৰ আছে।
আচ্ছা-আচ্ছা।
কেৰিবেগ এটা দে তাকে সিহঁতৰ লগত কিবা এটা খাম বুলি ভাবিছোঁ, আহিছোঁ।
দিয়া-দিয়া।
বহুত ডাঙৰ বিল
মাহঁতে ভাত বনাইছে নাই?
অ' মা ভাত বনাই আছে। উম
এতিয়া কি বনাবা?
পোৰ বনাই আছে
সেহঁতৰ এইো তোক কম্পিউটাৰ কিহোৰ প্ৰজেক্ট কৰে ন ট্ৰেইনিং কৰি আছো নেকি অ ট্ৰেডিং কৰি আছে ইিহঁতে অ ষ্টক মাৰ্কেটিং
অঁ অঁ অঁ অঁ
ষ্টক মাৰ্কেটিং বুজি পোৱা ন
প্ৰফিট হয়নে নাই
আৰে কি কয় ট্ৰেডিং ট্ৰেডিং পইচা কমাই যে অনলাইন পইচা কমাই
গম পাইছোঁ গম পাইছোঁ ট্ৰেডিং গম পাইছোঁ এনেই সেইটো প্ৰফিট হয়নে নাই
হয় হয় প্ৰফিট হয় মইো লগা ন বেত ছেত সিহতক
ডলাৰত কমাইনে নে ইউ এন আৰ ডলাৰ
ডলাৰ ডলাৰ চলে আৰু ডলাৰ তোমাৰ জানাই আমেৰিকান ডলাৰ এক এক ডলাৰ তোমাৰ আমাৰ ইণ্ডিয়ান
নাইণ্টি এইট নাইণ্টি এইট নেকি অঁ নাইণ্টি এইট
নাইনটি এইট আছিলল এতিয়া বাহিল নেকি চাগ
এতিয়া বাঢ়িলে চাগে হাডজত লাগিল চাগে হাণ্ড্ৰেডতে লাগি চাগে
চাগে মাজতে মই বহুত কৰিলোঁ তাৰপিছত এতিয়া মানে টাইম নোপোৱা হ'লোঁ মই পাৰ্লাৰতে থাকিব লাগে যে দিনটো মই কৈছো মাজতে ময়ো বহুত পঢ়ছিলো
আচছা ইনভেষ্টমেন্ট কৰোতে পইচা লাগে বহুত
পইচাও লাগে আৰু তাতে অনলাইনো থাকিব লাগে ন চাই থাকিব লাগে বহুত
উ বত কেণ্ডেল ষ্টিক পেটাৰণ বহুত বুজিব লাগে
বেছি ডাউন মানে হোৱা সময়ত চেল কৰি দিও ডাইৰেক্ট একেবাৰে ডাউন হব নিদিওঁ আৰু মানে
পিচল ডাউন হয় নৰে হ যাব খও
অ
কৰিছিলো আগতে আগতে কৰিছিলো মানে যেতিয়া বি এ ফাৰ্ষ ত আছিলো ন তেতিয়া কৰিছিলো তেতিয়া প্ৰায়ভাগে কৰিছিলো প্ৰফিটতে থাকে বাৰু বেছি লোহে নাযায় কেণ্ডেল ষ্টিক প্ৰেদানবিলাক মানে জানিব লাগে বিশেষকে
লেপটপ এটা হ'লে ভাল আৰু
অঁ লেপটপত ভাল মোবাইলত অকণমান হেৰি হয় মানে টাছখন সৰু যে
উম আৰু মোবাইল হলে মানে ভাল মোবাইল হ'ব লাগে চছেমচাং ওৱান প্লাছ
নে অকখন ভাল মানে লেগ চেগ নামাৰা অ ভাল মোবাইল গেম চেম খেলা নে নাই
গেম খেলো মইয়ো
ফ্ৰীফায়াৰ খেলা
ফ্ৰীফায়াৰ খেলিছিলোঁ ফ্ৰ্ৰীফায়াৰ এতিয়া মোৰ একাউণ্টটো বেলেগ দি থোৱা আছে ছেভেন্টি টু লেভেলৰ একাউণ্ট ছিজন ফ'ৰৰ পৰা খেলিছো মই তাৰ পিছত মোবাইল এজন খেলিলো মবাইল এজেনো বহুত লেভেল আছে সটো একাউণ্টো পৰি আছে এতিয়া গেম নেখেলাই হ'লো তেনেকে এনে শ্লট গেম খেলো শ্লট পইচা
আচা অঁ অঁ
ঊনো যে উনো
বহুত গৈছে অ দে শ্লোট গেমত
খেলিছা।
খেলিছো বহুত গৈছে।
মোৰ পইচা গৈছো বহুত আহিছে ও। উম হম
খেলা নাই তুমি?
হা।
ই-স্লটছ গেম খেলা নে নাই।
কি গেম?
শ্লেট গেমবিলাক খেলা নে নাই পইচা যে সোমাই যায় পইচা খেলা ন। গৈচেনে নাই।
মোৰ বেছি যোৱা নাই বাৰু। ছশ সাতশ মান গৈছে আৰু বাকী উলিয়াইছো মই। বহুত দহ হেজাৰ লৈকে উওলাইছোঁ। মানে এবাৰতে দহ হেজাৰ নহয় আৰু ডিপজিট মই বেছি নকৰোঁ। পাঁচশ সাতশ। তেনে কৰোঁ আৰু বনাছ বনাছ
দহ হাজাৰ যায় গৈ।
দহ হেজাৰ ডাইৰেক্ট পোৱা নাই মই।
আচ্ছা মানে কমাই কমাই আৰু।
উম মোৰ লগৰ মানে বেছি দিন হোৱা নাই মোৰ খেলা।
কৰি থাকিবা। মানে ছাইড ইনকামটো আহি থাকে ন মানে কম বেলেগ বাদ দিয়া মোবাইল ৰিচাৰ্জটো ভৰাবলৈ। ছাইড ইনকামটো আহি থাকিব লাগে।
উম
মানে হাত খৰচটো
বাকী টেলিগ্ৰামতো মই বহুত গেম খেলিলোঁ হ
এনেই তুমি কিহৰ জব কৰা বুলি কৈছিলা?
পাৰ্লাৰ আছে মোৰ।
অঁ অঁ অঁ অঁ
আহিবা তোৰ ওচৰতো বনাব হলে।
হা
টেটুপাল্লাৰ আছে মোৰ বনালে কবা কেতিয়াবা?
অ তেটো বনাম বুলিও ভাবিয়ে আছো বৌ আছে।
অ তোমালোকৰ নিয়মতো নোৱাৰি ন?
হা হা হা
তোমালোকৰ নিয়মতো টেটু চেটো বনাব নোৱাৰি?
আমাৰ নিয়মত মানে? হেল্ল'
হিন্দু নহয়তো?
হা হা হা
তুমি টাইটেল কি লিখা?
মই নাথ লিখো।
অ আচ্ছা অসমীয়া হয় ন মই মুছলিম বুলিুলিয় ভাবিছিলোঁ ব
হ
হ হ
কি যেমি তিনিটা হাতত টেটো আছেই আকৌ তুমি কৈছা হেনো মুছলিম
তুমি এতিয়া বর্তমান ক'ত থাকা
কোনে মই মই বৰ্তমান নগওঁতে
অঁ নগাঁৱত থাকা ন
উম, নগ
নগাঁৱটো মই বহুত কৈছোঁ বে।
অ', নগাঁও অভাৰ ব্ৰিজ, অভাৰ ব্ৰিজৰ ওচৰতে বুলি ক'ব পাৰি।
অভাৰব্ৰীজৰ ওচৰত।
অ', অভাৰব্ৰীজৰ ওচৰতে। ফ্লেট আছে, ফ্লেটৰ ওচৰতে এ লগ পাবা এতিয়া দেখিলে গে সন্ধিয়া সময়ত বিশেষকে আহিলে লগ
আহিবা, আহিবা তেজপুৰ আহিবা, তেজপুৰ আহিলেম
তেজপুৰত গৈছিলোঁ তেজপুৰ কি জেগা চাবলৈ গৈছ কিবা এটা চাবলৈ গৈছিলো তেজপুৰত তাৰছত যোৱা পাছতে এনেই সেই যোৱা নাই চাগে তেজপুৰৰ মেইন হে পাই গুচি আহিলোঁ।
অ', ঘূৰা-ফুৰা নকৰিলা?
হে নাই, নাই তেজপুৰত ইমান ঘূৰা-ফুৰা নকৰিলোঁ। কিবা কামত, কিবা কামত গৈছিলোঁ কামত গোৱাৰ পাছত কামটো হ'ল ন' গুচি আহিলো।
উম, গৈছোঁ, গৈছোঁ মই নগাঁও চামুগুৰি গৈছোঁ, নগাঁও গৈছোঁ।
নহ অহাৰ পিছত মোক লগ পাবাই ভাটি বেলা সময় যদি এফালে আহা নহয় অভাৰ ব্ৰিজৰ এই চাইদে এ লগ পাবাই।
চিধাই যাব লাগে, অভাৰব্ৰীজৰ ফালে মেইন তোমাৰ নগাঁও টাউন পোৱা নেকি এইকণ নগাঁও টাউন নহয় জানো?
অ', নগাঁও মেইন টাউন, নগাঁও চৰটো যে চকটোৰ পাই অকণমান বাওঁফালে।
পিছে এতিয়া এনেই খবৰ খাতি ভাল আৰু ন'?
খবৰ খাতি বঢ়িয়া চলি আছে আৰু। চলি আছে যেন তেন।
বঢ়িয়া, বঢ়িয়া এনকে চল আহিব লাগে।
তুমি কি কৰা এতিয়া?
এক নাই, মই মইতো এতিয়া ডেলচ বিছনাছতে আছোঁ বাৰু।
উম।
বিজনেছ মানে মোৰ মানে আগতে পাপাৰ মানে শ্বপিং মল এটা আছিলে। শ্বপিং মলটোত তাৰমানে ইমান এটা মানে পাপাও যেতিয়া এ কঠীয়াটো য কঠীয়াটোত মানে পাপাই মানে কম্পিউটাৰ মানে মাষ্টৰ কাম কৰে। তাত মানে পাপা গুচি গ'ল তাৰপিছত মই মানে এতিয়া চৰিমলটো এই থাকে ন' তাৰপিছত এনেই মানুহ লগাই দিছিলে। তাৰপিছত মইনে মানে তাতে চোৱা চিত তেয়া ইমান এতে এনেকুৱা হেৰিত থাকো আৰু মানে ইমান এটা হেৰি কৰি নাথাকোঁ তাতে মানে থাকোঁ আৰু চোৱা চিতা কাৰণত।
বঢি দেউেতাইও যেতিয়া তোমালোকৰ চিন্তা নাই ন'।
অ', সেইটোৱে মানে এতিয়া বেলেগ মানুহ আছে বেলেগ মানুহ থকা পাছত মানে ই এ হেৰি কৰিব নোৱাৰি ন' বেলেগ মানুহক। মানে তেওঁ মানে এয়াৰ পা চোৱা চিতা কৰিবগৈ লাগে আৰু।
চব মানুহ ট্ৰাষ্টেড নহয়, নহয়, নহ।
অ' সেইটোৱে টো নহ যিমানে যোনে মানুহক যিমানে নকওঁক হয়। তেওঁ নিজৰ বস্তুতটো মানে নিজে চোৱাতে নিচিনা হ'ব নোৱাৰে।
উম।
চেওঁতে তাৰাপৰা ছাইডটো ছাইডটো ইনকামটো ওলাই থাকে ধুনীয়াকৈ। তাৰপিছতে তেনেকৈ পাপাকো দিব লাগে। এনেকে হৈ যায় আৰু ধুনীয়াকে।
উম।
সেইটোকে কৰি আছোঁ। বৰ্তমান তাৰপিছতে তোমাৰ এতিয়া কিবা এটা জব চ'ব কৰিবলৈ। চাই আছোঁ, মানে চৰকাৰী।
জব্দ মানে তোমাৰ নিজৰ হেৰিতে ক কিবা এটা কৰা বুজিছা। বেলেগৰ আন্দাৰত জব্দ চপ কৰি লাভ নাই আজিকালি। নিজৰ আন্দাৰত কিবা এটা কৰা ব্ৰিজনেছ টাইপৰ। সেইটোতে সেইটোতে লাভ হ'ব
হেল্ল'
অ শুনিছা
মাতটো অকণমান ফাটি ফাটি আহিছে ভালকে দেচোন